অ' কোৱা? আছো দিয়া। তোমাৰ ভালনে?
আহ' আছো, আছো। কি কৰিছা?
আছো এনে মোবাইলটো চাই। তুমি কি কৰিছা?
আচ্ছা। ময়ো আছো বাৰু এনেই। তুমি এতিয়া কিবা কাম কৰি কিবা বিজি আছা নেকি তুমি?
নাই নাই বেউষ্টো নাই কোৱা।
কিবা এটা কৰিলেই ফোন কৰে।
কোৱাচোন কি কথা।
তুমি মোবাইল ফোন তুমিও ইউজ কৰা ন? উম, উম, হা, অ'অ'। এ, মানে তুমি এতিয়া আহ, খোৱা যায় আহ' আজিত মোবাইল ফোন আমাৰ জীৱনত এক আহ আহ' আহ, অবিচ্ছেদ্য হৈ আহ অংশ হৈ পৰিছে।
উম সেইটোয়েই হয়। মানে ধৰা মোবাইল ফোনে আমাৰ যোগাযোগ ব্যৱস্থা বহুত সহজ কৰি তুলিছে। অহ' আৰু লগতে কব গলে আগতে উম যোনবোৰ আমাতকে দূৰত থকা মানুহবোৰ, তেওঁৰ লগত তেওঁলোকৰ লগতো যোগা-যোগ কৰিবলে আমাৰ বহুত বহুত সময় লাগিছিল ধৰা চিঠি লিখি পেলাই এখন জেগা ঠাইৰ পৰা বেলেগ আনটোত উঠাইলে এনেকে যোৱাতো বহুতে সময় লাগিছিল ধৰা। আৰু তাৰে আকৌ ৰিপ্লাইটো অহাৰো সময় লাগিছিল। কিন্তু ক'ব গলে এতিয়া অ', মাত্ৰ কেই ছেকেণ্ড মানৰ ভিতৰতে কথা পাতিব পাৰি, মেচেজটো দি দিলাহে লগে, লগে তুমি তাৰ তথ্যবোৰ পায়ে যোৱা মানে, তাৰ ৰিপ্লাইবোৰ আৰু অ', কেৱল কথা পাতিবই নহয়, ভিডিঅ' ক'লৰ জ মুখামুখি কথা পাতিব পাৰি, যোনবোৰ আমাতকে দূৰত আছে। আ, তাৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ বাবে মোবাইল বহুত উপকাৰীও হয়, বুলি মই ভাবোঁ।
উম, আ তুমি যে, ক'লা ছাত্ৰ ছাত্ৰীৰ বাবে মোবাইল বহুত উপকাৰী। অ', মানে কেনেকৈ? তুমি কি হেৰিত ক'লা মানে মোক?
অ', কেনেক কৈ ক'ব গ'লে ধৰা এতিয়া ধৰা অ', যোনবোৰ আমাৰ ক'ৰোণা সময়ত ক'ৰোণা সময়তো আমাৰ ছাত্ৰ ছাত আমি সকলোৱেতো অনলাইন ক্লাছতে আমি সকলোবোৰ অ', জ্ঞান আহৰণ কৰিছ টো, তাৰপিচত আ, ই বুক আছে, শিক শিক্ষামূলক ভিডিঅ' আদি সহজে, সহজে পাব পাৰি, মানে বহুত কিছুমান বুজি নোপোৱা ভিডিঅ'। বোৰ আমি ইউটিউবত, ই-ইউটিউবৰ দ্বাৰাই আ, চাই পেলাই আমি শিকিব পাৰোঁ, আৰু ক'ব গ'লেতো ময়ো ময়ো বহুত বিষয় মানে ইউটিউব আৰু ইন্টাৰনেটৰ পৰাই শিকোঁ।
উম, উম, ঠিকে, আ, মোবাইল ফোন অ', মোবাইল ফোনে সময়ো অ', ৰাহি কৰে বুলি
উম, উম, কৰে, ধৰা মানে ঘৰত বহি বহিয়ে তেওঁলোকৰ অ', আমি আজিকালি অনলাইন বেংকিঙত বেংকিং কৰিব পাৰোঁ, তাৰপিছত টিকেট বুকিং কৰিব পাৰোঁ। ক'বালে যাব হ'লে আমি অ', মানে সকলো মানে বাছ হওঁক, বা ট্ৰেইন বা ফ্লাইটৰ টিকেট। তাৰপিছত আৰু আজি আজিকালি কব গলেতো ঘৰত বহিয়ে আমি ঘৰৰ বস্তু বোৰৰো বজাৰ কৰিব পাৰো বুলি মানে ঘৰত বহি বহিয়ে। আৰু মোবাইল ফোনৰ কিছুমান অসুবিধাও আছে বাৰু অকল মানে ভাল পজিটিভ চাইডে নাই। নিগেটিভ
অ, অ নিগেটিভ চাইডটো তুমি কি, কি বুলি ভবা। সেইবোৰ কি হ'ব পাৰে?
আহ ধৰা বহুতে সামাজিক মাধ্যমত বহুত অতিমাত্ৰা সময় কটাই ধৰা এতিয়া ধৰা আমি অলপ ফ্ৰী আছো যত ফ্ৰী থাকি ইনষ্টাগ্ৰামতে ধৰা অ' ইনষ্টাগ্ৰামত উ ধৰা ৰিল স্ক্ৰল কৰো বুলি আমি পাঁচ মিনিটৰ সময় এটা আমি গৈ, গৈ সেইটো তিনি ঘন্টা হৈ যায় ন।
উম, উম।
ত' তেনেকে মানে তো তেনেকৈ মানে বহুত সময় কটায় তেনেকৈ। আৰু পঢ়া শুনাতো মন পঢ়া শুনাত ছাত্ৰ-ছাত্ৰীয়ে মনোযোগ হেৰাই পেলাই। আৰু
উম।
কেতিয়াবা মইও বাৰু মোবাইল বেছি ব্যৱহাৰ কৰো কৰি সময় নষ্ট কৰো বাৰু। উম।
এ, মানে ইয়াৰ ফলত চকুৰ সমস্যা, মূৰৰ বিষ, আৰু টোপনিৰ সমস্যাও হ'ব পাৰে। হয় সেইটো। বিশেষকৈ ৰাতি দেৰিলৈ মোবাইল ব্যৱহাৰ কৰা উচিত নহয়। তুমি কি ক'বা?
আৰু, আ, আৰু এটা ডাঙৰ সমস্যা হৈছে, অনলাইন অশক্তি দে মানে ধৰা অ', বহুত যুৱক, যুৱতী গেম খেলি বা উম, সামাজিক মাধ্যমতো সময় অপবয় কৰে, সেইবাবে মোবাইল ফোনটো সঠিকভাবে ব্যৱহাৰ কৰাটো উচিত বুলি মই ভাবোঁ।
আৰু ম-আ, আৰু মই ভাবোঁ যে, মোবাইল এটা অ', উপযোগী অ', সজু লি, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ জানিব লাগিব হয়নে, নহয়?
উম, উম, উম, আ, ধৰা উম। মই ভাবোঁ যে, মোবাইল এটা উপযুক্তি সঁজুলি, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ জানিব লাগে। ধৰা উম, ক'ত, কেনেকৈ, কি ব্যৱহাৰ কৰিব লাগে। মানে আজিৰ ইতিয়া ধৰা বহুত মডাৰ্ণ হৈ পৰিছে ন আধুনিক হৈ পৰিছে যুগটো ত' তেনে ভাবে ছাত্ৰ ছাত্ৰী কিছুমান আছে ধৰা পঢ়া শুনা কৰিম বুলি কৈ মোবাইলটো অপগয় মানে ভাল কামত ব্যৱহাৰ নকৰে কেতিয়াবা গেম খেলি থাকে ধৰা ত' তেনে ক্ষেত্ৰত যদি মোবাইল বোৰ তেনেকে ব্যৱহাৰ কৰেটো তেওঁলোকৰ পঢ়া শুনাতো বহুত অধিক প্ৰভাৱ পেলাব আৰু ধৰা আ, ক'ব গ'লে মোবাইল ফোনে বহুত ব্যৱসায় আৰু এইবোৰ কৰাতো সহায় কৰিছে। উম, ধৰা এটা প্ৰমোচন মানে এ কোনোবা এজনে এটা শ্বপিং মল খুলিছে ত' তাৰে প্ৰমোচনটো কৰিবলৈতো ম'বাইল ফোনৰ যোগেদি যোনটো সামাজিক মাধ্যম, সেইটোৰ যোগেদিয়েইতো অ, তেওঁলোকে মানে ব্যৱহাৰ কৰে যে মানে আৰু তাৰ পিছত যে আমি গম পাও যে অ', আচ্ছা ইয়াত এটা দোকান খুলিছে। তেনেকে গম পোৱা যায় ন?
উম, একেবাৰে ঠিক কিন্তু আ একেবাৰে ঠিক কৈছা তুমি কিন্তু যিকোনো বস্তুৰ ভাল আৰু বেয়া দুয়টা দিশ থাকে। আমি যদি অ, সচেতন ভাৱে ব্যৱহাৰ কৰো তেন্তে ইয়াৰ পৰা বহু উপকাৰ লাভ কৰিব পাৰিম।
উম, উম, নিশ্চয় মানে ধৰা মোবাইল ফোনে আমাৰ জীৱন সহজ কৰিছে। হয় কিন্তু মানে ইয়াৰ ওপৰতো সম্পূৰ্ণ মানে আমি তে ধৰা সম্পূৰ্ণ নিৰ্ভৰশীল যদি আমি মোবাইল ফোন এটাতে হৈ থাকো তেনে আমাৰ বহুতে মানে লছ হৈ যাব। আমাৰ যোনবোৰ বাস্তৱ জীৱনত সময় থাকে সেইবোৰ আমি বাস্তৱ জীৱন বোলাও এটা বস্তু আছে আৰু কেৱল আমি মোবাইল ফোন তুতে আমি সোমাই থাকিলে নহব ত' সেইটোয়ে মানে সম্পূৰ্ণ মানে নিৰ্ভৰশীল হোৱাটো উচিত নহয় বুলি মই ভাবো।
আৰু এ এতিয়াতো তুমি দেখিছা আমাৰ যিবিলাক এতিয়া নতুন প্ৰজন্মৰ আ, ল'ৰা ছোৱালী বিলাক সকলোৱে মানে এটা আ, জুৱা যে জুৱা তুমি যানা জুৱা পিঠ ফিটিং কয়।
উম, আজিকালি নতুন প্ৰজন্মইটো
হুম, এইবিলাক এতিয়া লৈকে জুৱা খেলি পইচা নষ্ট কৰে তাত ঘৰৰ ফেমিলি প্ৰব্লেম হৈ যায় তাৰপিছত মানে এ একচেট্ৰা আৰু বহুত কিবা কিবি হয়, সি লাষ্টত আ, লগাই পেলাই লাষ্টত এই নোৱাৰা হৈ যায় নোৱাৰা হৈ গলে সি লাষ্টত বহুত বেলেগ বেলেগ এ বাচি পথ বাচিলৈ ক'ৰবাত মৰাৰ পথ।
উম, উম, ফোনটোত মানে আজিকালি বহুত ধৰণৰ কিছুমান অ' টি পি বা লিংক বোৰ আহে যাৰ জৰিয়তে ত' বহুতে সেইটো ক্লিক কৰি দিয়ে নজনা-নেমেলা কে তাৰ ফলত নিজৰ যতনবোৰ পাৰ্চনেল ইনফৰমেশচনবোৰ সেইবোৰো তেওঁলোকে সংগ্ৰহ কৰি লৈতো মোবাইল কোনেতো কেতিয়াবা আমাৰ মানে বিপদো কঢ়িয়াই আনিব পাৰে দেই।
অ', সেইটোতো হয় সেইটো আমাৰ মোবাইল ফোনে আমাক যদি তুমি ভাল ব্যয়ৱহাৰ কৰিছা ভাল যদি বেয়া বেয়া, কিন্তু বহুতে এতিয়া যোনটো আমাৰ নতুন প্ৰজন্ম কিন্তু সেই সেইখিনিয়ে সিহঁতে কিন্তু এতিয়া বেয়াৰ পথত ভৰি দি আছে মোবাইলৰ ক্ষেত্ৰত।
উম, হয় বাৰু ঠিক কথা কৈছা আৰু
উম, কোৱা।
উম, কিন্তু মোবাইল ফোনে কিন্তু আমাক অতি মাত্ৰা সহায় কৰিছে ধৰা এতিয়া উম, ধৰা আমাৰ তাত কিতাপ নাই আজিকালি কিতাপ না নাথাকিলেও মানে মোবাইলৰ যোগেদিয়ে আমি মানে মোবাইলৰ যোগেদিয়ে আমি অনলাইনতে পঢ়িব পাৰো। পালোঁ বস্তু আৰু ধৰা ক্লাছ বোৰ যোনবোৰ অনলাইন ক্লাছ বোৰ এতিয়া ধৰা মই আজি বহুতে আ, কোচিংও লয় ন? কচিং বোৰ অনলাইনত কৰিব পাৰে ধৰা আ, কৰবাল গ'লে তো কৰবালে গ'লে যদিও কিতাপ লৈ নাযায় বা অ, ক্ষতি হয় কিন্তু মোবাইল ফোন যোগেদিতো ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে। কাৰণ অনলাইনতে ক্লাছ কৰা যায় আৰু অনলাইনতে সকলোবোৰ তথ্য পায়ে যায়। আৰু আৰু ক'ব গলে মোবাইল ফোনৰ যোগেদি আমি বাৰ্তাবোৰো অতি সোনকালে আমি কম সময়তে পাই যাওঁ।
পাই অ', পাই যাওঁ অ', অ', আমি এতিয়া মোবাই যদি মোবাইল ম'বাইল ফোন যদি আমাৰ নাথাকিলে হেঁতেন তেতিয়া আমি এ কি হৈ আছে সেইবিলাক আমি গম নাপাল হৈ। ক'ত কেনে নাজানিলো হয় ক'ত কি উম, তুমি-তুমি কি কব বিচাৰা অ, অ, ত' এতিয়া ম'বাইল ফোনৰ ওপৰত মানে লাষ্টত মানে মই তোমাক সুধিছো তুমি কি ক'ব বিচছাৰা তুমি?
সেইটোৱে মানে অ, চোৱা মানে অ, ম'বাইল ফোনটো যদি ভালকে সকলোৱে মানে ব্যৱহাৰ কৰে তেন্তে সেইটো বহুত ধুনীয়া কামতে মানে আমি ব্যৱহাৰ কৰা হ'ব মানে।
উম, উম,
মানে আৰু তাৰ উপৰি ইয়াৰ উপকাৰো লাভ কৰিব কিন্তু মানে ইয়াৰ ওপৰত যদি আমি সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰো তেন্তে আমাৰ বহুত ক্ষতিও হ'ব পাৰে বুলি মই ভাবো।
উম, উম, অ', ধন্যবাদ ভাল লাগিল দে কথা পাতি।
ঠিক আছে দিয়া।